হেল্ল' হেল্ল'। হেল্ল' অ শুনা পাইছেনে? হেল্ল' শুনা পাইছেনে?
হেল্ল'।
অঁ, শুনা পাইছে ন আপুনি?
হেল্ল'।
হেল্ল' অঁ, শুনা পাইছেনে নাই?
হেল্ল' হেল্ল'।
শুনা পাইছে?
হেল্ল শুনিছানে?
হেল্ল' অ শুনা পাইছো কওক? অ কি কৰি আছে?
এয়া কি কৰিবা ভাত পানী বনাই কৰি লৈ বাহিৰলৈ অকমান খোজ কাঢ়িব ওলাই আহিছো।
অ অ ভালে কৰিছে খোজ কাঢ়াটো নিজৰ শৰীৰৰ কাৰণে ভালো হয় ন। হয় হয় গৰম বহুত গৰম হয়।
তাকে
হয় হয় এতিয়া উ ভাত-পানী খোৱা হ'ল
অ ভাত-পানী খাম আৰু মই মানে এই ল'ৰা ছোৱালী কেইটাক দি মেলি লৈ অকনমান বতাহ খন পাব কাৰণে মানে কিমান বেমাৰ আজাৰ হৈছে গৰমটো কিমান হয় সেইকাৰণে অকমান নিজকে সপ্তাহৰ কাৰণে খাবলৈ বাঢ়িয়ে বাঢ়ি দিছো উম
অ অ ভালে কৰিছে যিহে গৰম পৰিছে।
উম তাকেই
এ একদম থাকিব নোৱাৰা হৈছে আৰু আপোনাৰ বেছি বেছি আৰু গৰমত মানুহৰ বেমাৰ আজাৰ বিলাকৰ পৰা মানে পৰিত্ৰাণ পাবলৈ ঠাণ্ডা ঠাণ্ডা বস্তুৱে খাব লাগে ন।
লাগে হয় হয়
যেনেকে নেমুৰ পানী খাব লাগে, ডাবৰ পানী খাব লাগে অ অ শৰীৰৰ কাৰণে উপকাৰী হয় নহয় সেত- বস্তুও খাব লাগে আৰু মছলা জাতীয় বস্তু
বস্তু খোৱা লাগে এতিয়া গৰমত মছলা জতীয়া বস্তুৱে অপকাৰ কৰে আক
অপকাৰ কৰে বহুত অপকাৰ কৰে এতিয়া মানে হয় এতিয়া গৰম দিনত আপোনাৰ ডিচেণ্টৰিটো বাঢ়ি যায় মানুহৰ হয় জ্বৰ বেছি হয় গৰমৰ কাৰণে হয় আৰু মানুহে গৰমত ঠাণ্ডা পানী ফ্ৰিজৰ পানী খাই থাকে সেইটো কাৰণে অ' সেইটো কাৰণে মানে বেমাৰটো বেছিয়ে হৈ যায়গে।
হৈ যায় অ ঠাণ্ডা পানীটো হে ইউজ কৰে গৰমৰ কাৰণে এতিয়া আকৌ এতিয়া ধৰা সেয়া খোৱাৰ লগতে গৰম হেৰি হ'ব এ লেট্ৰিন হ'ব,
লেট্ৰিন হ'ব অ' গৰম সোমাই যায় ন? বেছি ঠাণ্ডা খাই থাকে যে সেইটো কাৰণে গৰম সোমাই যায়, আৰু তাৰ পৰাই টো ডিচেন্টেৰি হৈ যায় মানুহ বিলাকৰ।
অ হয় হয়
উ', সেইটো কাৰণে মানুহে সাৱধানে থাকিব লাগে অলপ।
অৱশ্যে এনেকা গৰম বুলি পেলাই গা ও ধুব ঘনাই ঘনাই। ল'ৰা ছোৱালীয়েই হওঁক ডাঙৰ মানুহেই হওঁক তেতিয়া গৰম সোমাই যায়। হেল্ল' হেল্ল' হেল্ল' তাকেই